শুনিছা নে
অ শুনিছো শুনিছো বা আজি বহুত দিনৰ মূৰত কি খবৰ
সঁচাকে আছো আছো ভালে আছো তোমাৰ কি খবৰ
মোৰো ভালেই ভাল মানে তোমাৰ অলপ এই বৰুষুণত তিতি পেলা অলপ চৰ্দি তৰ্দি হৈ আছে ৰ'ব আজি মানে অলপ বৰষুণ দিছিলে সেই তিতিলো অলপ মানে তে চৰ্দি হৈ আছে
অ আজি আজিকালি তোমাৰ এ মানে কণ্টিনিউ বৰষুণ দিয়ে আছে দিয়া নহয় নে
অ তাকে তাকে এই বৰষুণৰ ফলতে মানে আজি অলপ তিতিলো মানে তাকে চৰ্দি হৈ আছে মানে
অ তাকে ভাত পানী খালা
ভাত পানী খালো তুমি
মইও এই খাই বৈ মানে বিচনাত আহিছো তাকে ভাবিলো মানে আজি বি বিচনাত আহি পিনে মোৰ মানে ধৰা আজি গোটেই দিনটোত কি কি কৰিলো কি কৰা নাই মোৰ মানে মনত আহি আছিলে তাকে ভাবিলো আজি তোমাৰ লগত অলপমান অ ধৰা কথা পাতো নেকি যে তুমিও বা কি কি কৰিলা গোটেই দিনটোত বহুত দিন কথাও হোৱা নাই
অ কি কৰিবা আৰু এইকেইটা দিন মানে এনেই আছো ঘৰতে মানে অলপ অ বহি আছো মানে অলপ মানে এনেই এতিয়া মানে তেনেকে ব্যস্ততা অলপ মানে তোমাৰ, দিনে ৰাতিয়ে সকলো সমানে হৈ আছে দিয়া এইকেইদিন মানে অলপ মোবাইলত চাব লাগে ব্যস্ত থাকো মানে।
সঁচাকে মানে, মোৰো সেই একে মানে ধৰা মানে ব্যস্ততাৰ জীৱনে অতিবাহিত হৈ আছে গোটেই ৰাতিপুৱা উঠাৰ পৰাতো মানে কাম আৰম্ভয়ে হৈ যায় তোমাৰ আজি বাৰু ৰবিবাৰ বুলি ধৰা ইমান এটা এ জল্দি নাছিলে এ কাম বিলাক লাহে ধীৰেও হৈ গৈছে ৰাতিপুৱা উঠি মানে ধৰা তোমাৰ ৰাতিপুৱা। খোৱা বোৱা যোগাৰ কৰি দুপৰীয়া খোৱা বোৱাৰ যোগাৰ কৰিলো যোগাৰ কৰি। আৰু উঠি পিনে তোমাৰ সেন তেনেকে মানে অলপ সময় মোটামটি গ'ল। আধা দিনটোহে তেনেকে গুচি গ'ল তাৰ পিছত আৰু মানে আজি কি হ'ল আমি মোৰ। শহুৰ আহিছিলে। ত' তা তেখেতৰ লগত মানে সহপৰিয়ালে তোমাৰ অলপমান ফুৰিবলৈ ওলাই গলো। মানে ধৰা যিহেতু ব্যস্ততাৰ জীৱন হয় ন ত অলপমান ধৰা পৰিয়ালকো। সময় দিয়াতো দৰকাৰী অ নে কি কোৱা।
অ একদম ঠিক কথা কৈছা মানে, মই জীৱনটোতো দুদিনীয়া হয় ন ত এই দুদিনীয়া জীৱনত মানুহ সকলো ব্যস্ত থাকে। থাকিবই ত' এই ব্যস্ততাৰ মাজতে যদি আমি। মানে নিজৰ পৰিয়ালক সময় নিদিওঁ তেতিয়াহলেতো এইটো একদম বেয়া কথা। কথা গতিকে আমি যিমান পাৰো। সিমান মানে সময় দিব লাগে সময় সুবিধা বোৰ মানে মিলিলে তেতিয়া আৰু তেতিয়া সেই আৰু একেলগে থাকিলে মানে তেতিয়া আমি আৰু ইজনে সিজনক ভালদৰে জানিব পাৰো দিয়াচোন মানে অলপ এনেকে একেলগে ফুৰা মেলা কৰিলে আৰু
হয় হয় একেবাৰে সঁচা কথা মানে ফুৰিবলৈ গ'লো তোমাৰ এখেত, অ মোৰ এই হাজবেণ্ডৰ মামাৰ ঘৰলৈ গ'লো গৈ পিনে অলপমান ফুৰি মেলি আহিলো। তাতে গৈ মানে মই এটা কথা গম পালো যে আমাৰ, যেনেকে চহৰীয়া জীৱনত আমি ধৰা ডাঙৰ ডাঙৰ অট্টালিকাৰ মাজত থাকো বা, ডাঙৰ ডাঙৰ গাড়ী যান বাহন মানে যথেষ্ট খিনি পৰিমণে থাকে দিয়াচোন। আমাৰ মানে আমি থকা পৰিৱেশটো যথেষ্টি খিনি দূষিত বুলি ক'ব পাৰি। কিন্তু তাতে গ'লো সেইটো মানে পৰিৱেশটো তোমাৰ গা, একেবাৰে গাঁৱলীয়া পৰিৱেশ আছিল দেই। আগতে যেনেকে তোমাৰ এই মাটিৰ ঘৰ ঘৰ বান্ধি পিনে যে আছিলে মানুহ বিলাকে। মাটিৰ হওক খেদৰ হওক বেদৰ হওক তেনেধৰণৰ ঘৰৰ ঘৰ মানে য যথেষ্টখিনি মই দেখা পালো আৰু মানে তাতে যাই, পিনে মোৰ ইমান ভাল লাগিল চাৰিও পিনে যথেষ্ট খিনি গছ গছনি একেবাৰে মানে শান্ত পৰিৱেশ। তোমাৰ গৰু ছাগলী আহ হাঁহ, কুকুৰা এইবোৰ মানে মানে সকলোৰে ঘৰে ঘৰে। আৰু একেবাৰে থলুৱা খাদ্য এ মানে দেখা পায় যথেষ্ট, খিনি ভাল লাগিল আৰু মানে গৈ পিনে। সেইখিনি মানে যিখিনি অভিজ্ঞতাটো হল সেই অভিজ্ঞতাটো খিনি বাৰো মোৰ যথেষ্ট খিনি ভাল লাগিল। কাৰণ মোৰ মানে ই গাঁৱলীয়া জীৱনৰ অভিজ্ঞতা তেনেদৰে নাছিল। বহুত ভাল লাগিল কিন্তু দেই বাৰু তুমি কোৱাচোন তোমাৰ মানে ধৰা। আজি দিনটো কেনেদৰে গ'ল।
আজিৰ দিনটো মানে মই এনেই আজি দেওবাৰ যিহেতু আজি সাপ্তাহিক বজাৰ বহে আমাৰ ইয়াতে। ত মই আজি। অলপ বজাৰ সমাৰো কৰিব গলো বজাৰত গৈ পেলাই মই তোমাৰ শাক পাচলি কিনিলো তাৰ লগতে, মই বিভিন্ন ধৰণৰ তোমাৰ। আহ ফল মূল কিনিলো মই কেইটামান তোমাৰ, মানে ফল মূল কিনিলো আৰু তোমাৰ আম কিনিলো আনিলো যিহেতু ধুনীয়া গ গৰমৰ ফল ন ত সেইবোৰ খাব লাগে সেইবোৰ কিনি লৈ আনি লৈ আনিলো আৰু তাকে আনি পেলাই আৰু এ আৰু মানে ঘৰত অ মাত দেউতাহটো নাই তো আজি ৰন্ধা বঢ়াখিনি মোৰ পালতে পৰিছে ত' ৰন্ধা বঢ়া কৰিলোঁ আৰু নিজে ৰন্ধা বঢ়া কৰি মেলি খাই বৈ আজৰি হৈছো আৰু
বা বৰ ভাল কথা দেখোন তুমি জানা নেকি ৰান্ধিব।
হয় হয় মই ৰান্ধিবলৈ শিকিছো বহু বছৰ আগতে শিকিলো। ত' মই এতিয়া ঠিক ঠাক ৰান্ধিব পাৰো আৰু
ভালে দিয়া ৰন্ধা বঢ়াতো মানে ধৰা অকল ছোৱালী বুলি নহয় লৰাইও জানিব লাগে কাৰণ ধৰা আজিকালি যিহেতু এ ল'ৰা হওক বা ছোৱালী হওক তেওঁলোকে বাহিৰলে পঢ়িব যাই থাকে ন ত তেওঁলোকে ধৰা পিজিত থাক থাকেয় থাকে বা ভাড়া ঘৰত থাকে তেতিয়া ধৰা তেওঁলোকে নিজেও ৰা ন্ধিব জানিব লাগে নহয় নে
অ একদম সঁচা কথাটো কৈছা তুমি আৰু ৰন্ধা শিকাটোত মানে একো অপকাৰ নাই কাৰণ ভৱিষ্যত য যেতিয়া কাৰণ গোটেই ভৱিষ্যত আমি যেতিয়া বাহিৰত যদি আমাৰ চাকৰি তাকৰি কৰিবলৈ যাওঁ আমাক মানে মায়ে যে সদায় খুৱাই থাকিব সেইটো কথা নহয় বা সেই তে তেতিয়া আমি নিজে কৰিব লগা হ'ব পাৰে গতিকে সেইকাৰণে আমি যিমান পাৰোঁ সোনকালে শিকিব লাগে এইবোৰ বস্তু।
হয় হয় একেবাৰে সঁচা কথা মানে ধৰা তোমাৰ এ বহুত বেছি না নাজানিলেও ধৰা নিজৰ যাতে পেটটো ভৰাব পাৰে তেনেদৰে ধৰা শিকিলেও যথেষ্ট খিনি কামত আহে বুলি মই ভাবো। বাৰু তুমি কি কি বনালা আজি কোৱাচোন?
মই তোমাৰ বিশেষকৈ বিশেষ একো ৰন্ধা নাই তোমাৰ দালি বনালো আৰু আলু ভাজি বনালো আৰু তোমাৰ এই ডিম অলপ ভাজিলো অলপ সেনেকেই খালো। সেনেকে খাই মেলি আহ থাকিলো আৰু মানে এনেই বিশেষ আৰু ৰাতিৰ সাজত মানে এনে এনেকুৱা একো বিশেষ খোৱা হোৱা নাই তুমি শুনিছাই চাগে ৰাতি অলপ মানুহে পা মানে পাতল খানা খাব লাগে ইমান মানে পেট ভৰাই খোৱাটো ভাল নহয় ত' ৰাতি অলপ মানে হয় ত' ৰাতি মানে সেইয়া তোমাৰ মানে মানে অলপ মানে কমকে খালো আৰু অলপ মানে অ ত' সেইটোৱে আৰু
নাই ঠিকেই কৈছা তুমি আৰু
কোৱা কোৱা?
মানে খোৱা
অ তেওঁ আৰু তুমি শুনিছাই চাগে যে ৰাতি মানে আঠটা বজাৰ মানে ভিতৰত সকলো মানে খাই শেষ কৰিব লাগে মানে সেইকাৰণে আজি অলপ চাৰে ভাত সোনকালে খালো ৰবা চাৰে সাত তা, তা মানতে খালো। এনেই মানে আমাৰ দেৰি হয় কিন্তু মানে মই যেতিয়াই পাৰোঁ মানে তেতিয়াই সোন কালে খাবলৈ চেষ্টা কৰোঁ। যিহেতু মানে আগৰ দিনটো তুমি আহ মানে শুনিছাই চাগে যে ঋষি মুনি সকলেও মানে সূৰ্য্য অস্ত যোৱাৰ আগতেই তেওঁলোকে ৰাতিৰ আহাৰ গ্ৰহন কৰে মানে। ত' মানে সেই হয়, সেইটো মানে কৰিলে মানে শৰীৰটো মানে ভালে থাকে।
হয় একেবাৰে সঁচা কথা দেই তুমি বৰ ভাল কথাই ক'লা। যে আমি সূৰ্য্য মানে ধৰা অস্ত যোৱাৰ আগতে বা আঠটা বজাৰ আগতে আমি খাই বৈ উ উঠিব লাগে। একেবাৰে সঁচা কথা কাৰণ এইটো মানে কি তোমাৰ কথাটো এনে ধৰণৰ যে তুমি ধৰা যিমানে দেৰিকে খাবা তোমাৰ পাচন প্ৰক্ৰিয়াটো সিমানে কমকে মানে পৰিচালিত হ'ব। আৰু সোনকালে খাই বৈ উঠাৰ পিছত ধৰা তুমি ইটো সিটো কিবা অলপমান কাম কৰাৰ পিছত তোমাৰ ধৰা হজম শ শক্তিটো যিটো আছে, সেই হজম শক্তিটো এ বাঢ়ি যায়। আৰু ধৰা মানে যেতিয়া দেৰিকে খোৱা যায়, কি হয় তেতিয়া আমি, লগে-লগে যায় বিচনাত ও ঠো তেতিয়া ধৰা আমাৰ হজম শক্তি, যিটো আমাৰ প্ৰক্ৰিয়াতো চলে পাচন প্ৰক্ৰিয়া, সেই প্ৰক্ৰিয়াটো এ যথেষ্টখিনি তাতে মানে বাধাৰ সৃষ্টি হয়। যাৰ ফলত ধৰা আমাৰ পেটৰ বিষ বা পেটৰ অসুখ, বিভিন্ন ধৰণৰ মানে সমস্যাই দেখা দিয়ে। আৰু তাৰ লগতে এ, মই তাকে ক'ব ওলাইছিলো যে এ ৰাতি মানে এ সঁচাকে মানে যিমান পাৰোঁ সিমান মানে ধৰা কম এ এ মচলা যুক্ত হওঁক বা একেবাৰে হ চিম্পুল এ খোৱা বোৱা খাদ্য বস্তু খোৱাটো বহুতে দৰকাৰ কাৰণ এ মই এইমাত্ৰ কলোৱে যে যে যিমানে তুমি মানে এ স সহজ সৰল, খোৱা বস্তু খাবা তেতিয়া সিমানে তোমাৰ মানে ধৰা পেট ভালে থাকিব বা তোমাৰ স্বাস্থ্যও ভালে থাকিব দিয়াচোন নহয় নে।
হয় হয় ঠিক কথা কৈছা। আৰু ৰাতি যদি আমি ধৰা আ, মানে ৰাতি আমি ধৰা যদি মাছ মাংস এইবোৰ যদি খাওঁ বা বিভিন্ন ধৰণৰ। মানে ডাঠ খানাবোৰ খাব মানে এইবোৰ খালে আমাৰ। শৰীৰটো উপকাৰ নহয় অপকাৰহে হ'ব, মানে আমি যদি আমি সেই তেনেকে এ যিহে তু ৰাতি জানাই ৰাতি হজম শক্তি কম থাকে আৰু মানে, মই যিমান দূৰ শুনিছো, মই মানুহৰ মুখে-মুখে শুনিছো বা অ, কিতাপতে পাইছো নেকি পাহৰিলো, কিন্তু মানে ৰাতি বোলে, আমি ভাত খোৱাৰ পিছত, লগে-লগে বিচনাতো শু মানে শুব নালাগে। আমিও হয়তো দুখন এটা সময় মানে আমি সাৰে থাকিব লাগে, যাতে আমি খোৱা খাদ্য খিনি হজম হয়। তাৰ পিছত আমি মানে শুব লাগে মানে।
একেবাৰে সছা কথা দেই, ঠিকে কৈছা। কাৰণ লগে-লগে বিচনা উঠাৰ পিছত মানে আমাৰ, এ ধৰা, চলাফিলা কৰি থকা-থাকোতে যিখিনি ধৰা আমাৰ হজম প্ৰক্ৰিয়া হয়, সেইখিনি ৰখি যায় আৰু যাৰ ফলত আমাৰ যথেষ্ট খিনি মানে এ সমস্যা সমস্যাৰ সন্মুখীন হ'বলগীয়া, এ আমি বা যথেষ্ট খিনি মানে সমস্যাই দেখা দিয়ে দিয়াচোন। সেইকাৰণে তুমি ঠিকে কৈছা যে, আমি সোনকালে খাই বৈ উঠি পিনে অলপমান, ধৰা ইফাল-সিফাল বা আৰু এটা কথা, মই শুন অ শুনিছো বা মানে অ, বহুত ধৰা বয় বয়জ্যেষ্ঠ মানুহেও কৈ থাকে, যে খাই বৈ উঠি তোমাৰ অলপ হ'লেও মানে আমি খোজ কাঢ়িব লাগে। তেতিয়া খোজকাঢ়িলে আমাৰ হজম শক্তি শক্তিটো বাঢ়ে আৰু আমি যিখিনি খাদ্য বস্তু খাওঁ, সেইখিনি সোনকালে হজম হৈ যায়। কি কোৱা?
একদম সঁচা কথা। তুমি তোমাৰ, তুমি যিখিনি ক'লা, মই-মই নিজৰ আনকি এইখিনি কৰো, মানে মই নিজৰ অলপ খাই পেলাই মানে, অলপ মানে তোমাৰ এনেই ঘূৰি থাকো মানে, ঘৰৰ কাষতে মানে একদম মানে সেই হজম শক্তি বৃদ্ধি হয়। আৰু হজম শক্তি বৃদ্ধি হ'লে মানে তেতিয়াহে মানে তোমাৰ আমাৰ শৰীৰৰ যিখিনি আমি খাইছো, সেইখিনি উপকাৰ হ'ব মানে, এতিয়া ধৰা আমি যদি ভাতটোৱে ৰাতি যদি ভাত বেছি খাওঁ এই ভাত খিনি মানে আমাৰ শৰীৰে মানে ৰাতি, আমি যদি দেৰিকে ভাত খাওঁ ন, বেছিকে ভাত খাই দিলে, এই শৰীৰে মানে সেই ভাতখিনি মানে আমাৰ, মানে শৰীৰত মানে তেওঁ ব্যৱহাৰ নকৰে মানে, শৰীৰে মানে কি কৰে তাতে যি ইনচুলিন মানে থাকে, ইনচুলিনে যি খাদ্য হজম কৰে সেই ইনচুলিনে মানে বস্তু খিনি হজম নকৰে হজম নকৰি পেলাই, সি মানে চুগাৰলৈ মানে তোমাৰ পৰিৱৰ্তন কৰি দিয়ে। চুগাৰ পৰিবৰ্তন কৰাৰ লগে, লগে তোমাৰ মানে গোটেই ডায়বেটিছ পা আদি কৰি বিভিন্ন ধৰণৰ ৰোগ হয়।
হয়, ঠিকে কৈছা দেই। মানে সেই তাকে আৰু এনেদৰে মানে ধৰা আজি মোৰ এই দিনটো পাৰ হ'ল দিয়া। আৰু তাৰপিছত ৰাতিবোৰ খোৱা ৰাতি মানে খোৱা বস্তু বিলাক বনাই নিবি আৰু এ খাই বৈ, এতিয়া বিচনাত আহিছো।
ঠিকে আছে ঠিকে আছে দিয়া তেন্তে। আজিলৈ থৈছো আজি তেন্তে অ অ আজি হয় শুভ ৰাত্ৰি।
শুভৰাত্ৰি শুভৰাত্ৰি।
হয়।